হেল্ল' হেল্ল' নমস্কাৰ।
হয়, নমস্কাৰ।
অ', কি কৰি আছে আপুনি এতিয়া?
বৰ্তমান মই
হয়, দ।
এখন, নতুন এটা বিজনেছ কৰিব বাবে ভাবি আছো
আচ্ছা, আচ্ছা, এতিয়া বৰ্তমান কি কৰি আছ?
বৰ্তমানতো মই, আপুনি বৰ্তমান ফোন কৰিছে, মই বৰ্তমান ফোনত কথা
আচ্ছা। আপুনি কিবা কাম কৰিছে নেকি এতিয়া?
বৰ্তমানতো নাই, বাট আ, কৰিম বৰ্তমান। কাৰণে মই কথা ক'ব বাবে বিচাৰিছোঁ।
আচ্ছা, আচ্ছা। ঘৰত আপোনাৰ ত, ঘৰত তোমালোকৰ ওচৰত কেনেকুৱা আছে, খবৰ পাতি?
ভাল, ভাল।
ভাল ন।
অ'।
আপুনি শংকৰদেৱক চিনি পাই শংকৰদেৱ?
অ'।
শংকৰদেৱ কোন জানেনে নাই?
আমাৰ অসমৰ অসমীয়াৰ সংস্ক কৃতিৰ আমাৰ অসমৰ সাহিত্যিক
সাহিত্যিক। শংকৰ শং-শংকৰদেৱৰ মেইন আমাৰ অসমীয়া সমাজৰ এটা মহান ব্যক্তি। গম পাই নে নাই?
হয়, হয়, গম পাওঁ অ'।
তাৰ তাৰ যোনখন নামঘোষা আছে ন, নামঘোষা খনৰ নাম শুনিছে?
হয় শুনিছো।
সেইখনৰ বিষয়ে অলপ জানে নেকি আপুনি নামঘোষাখন?
নামঘোষা হ'ল আমাৰ অসমীয়াৰ সংস্কৃতি তিৰ সাৰ-সাংস্কৃতিক আমাৰ অসমৰ পৰম্পৰা, আমি য'ত আমি ভগৱানক বিশ্বা শ্বাস কৰো এই, আমি নাম, নাম ধৰা হয় তাকে নামঘোষা বুলি কোৱা হয়।
আচ্ছা আ, তোমাৰ মাধৱদেৱৰ আ শংকৰদেৱ কোন গম পাই নে নাই?
পাও কিয় নাপাওঁ?
গম পাই? শংকৰদেৱৰ শিষ্য কোন আছিল? চ, মাধৱ দেৱ, মাধৱ দেৱ আছিলে। সিহঁতে বৈষ্ণৱ ধৰ্ম পালন কৰিছিল।
অ', হয়।
হয়, গম পায় ন?
অ', পাও।
পায়, ঠিক আছে। বাকী তোমাৰ
হয় কওকচোন।
অহ, কি বুলি এই ই তোমাৰ, মাধৱ আহ, মাধৱ মন্দিৰ গম পায় নাই, মাধৱ মন্দিৰ?
অ', অ', পাও।
সেইটো ক'ত অৱস্থিত হাজো।
হয়, হাজোত।
হাজোত। মাধৱ, মাধৱ মন্দিৰৰ কিছুমান ৰহস্যমূলক কথা আছে, গম পাইনে?
নাই নাপাও বাৰু কওকচোন।
অ', তাত তাত তাৰ মাধৱদেৱত কি কি পোৱা যায়, গম পায় নাই কাছ মাছ এইবোৰ পোৱা যায়।
অঁ হয় নিকি?
চাওঁ। ধৰক জাপো। ধৰক আপোনাৰ মাছ, মাছটো আপুনি কি কৰিব?
তাত হয়তো মা মাছটোত-
বহুত ডাঙৰ ডাঙৰ এৰি দিয়া হয়, বেলেগ মানুহ বিলাক আহি কিনে তাতে এৰি দিয়া হয়।
উম'
মাছবোৰ যোনবিলাক মাছ ন সেইবিলাক- যদি আপুনি মাৰি কিনে খাব বিচাৰে ঘৰত, সেইবিলাক আপুনি খাব নোৱাৰে।
উম'
কিয় খাব নোৱাৰে? তাতে মাছ- বোৰ মানে সিজ আমাৰ ঘৰত বনালে সেইটো বস্তু সিজি নাহে। যদি সেইটো বস্তু আপুনি কৰিব- বিচাৰে কেদাৰ মন্দিৰত কৰিব লাগিব।
অঁ আৎচ্ছা।
এইটো বুলি ফওক বুলি কয় ফওক।
অঁ আৎচ্ছা।
হাজো, হাজো এখন পঞ্চতীৰ্থ এইটো গম পাইনে?
নাই নাপাওঁ।
পঞ্চতীৰ্থ। পঞ্চতীৰ্থ ভৱন বুলি কয়। এয় হ'ল পমক্কা আছে কেদাৰ আছে কামেশ্বৰ আছ- ছে মাধৱ মন্দিৰ আছে গম পায় এইবিলাক?
নাই এনেই গম পাওঁ। বাকি- খিনি ইমান মানে তেনেকে নাজানো।
অঁ পমক্কাত আহি পাইছে নে নাই কেতিয়াবা?
পাইছো।
কমক্কা কি? মছজিদ।
হয়।
আৎচ্ছা। আৰু কেদাৰত আহি পোৱা নাই।
নাই তেনেকে গৈ পোৱা নাই এনেই ওচৰে পজৰে গৈ আহিছো।
হঁ'।
কামেশ্বৰতো আপনিটো যোৱাই নাই।
নাই নাই।
আহিবা কেতিয়াবা।
হয় হয়, নিশ্চয়।
কেতিয়াবা ভ্ৰমণ কৰিবা আমাৰ পঞ্চতীৰ্থখন। আ য-
অঁ আৎচ্ছা আৎচ্ছা, আপুনি অঁ মানে টুৰি- জিম টুৰিজিম কৰি পেলাই ঘূৰাব নে কি?
অঁ নিশ্চয়।
মই আপোনাক মানে মইতো যিহেতু ইয়াতে বৰ্তমান নাথাকো। মই অসমত মই নাথাকো বৰ্তমান ত' মই যেতিয়া আহিম- আহিলে আপুনি মোক প্লিছ টোৰিছ পিক কৰাব। অসমত বহুত ভাল ভাল ঠাই কাম- মানে যেনেকৈ মাজুলী মাজুলী আপুনি নাম শুনিছে
হয় হয় মাজুলী শুনিছোঁ
মাজুলীৰ যোনটো সৌন্দৰ্য কি মধুৰ জানে ন চ মই তাত যাব বিচ বিচাৰো আৰু মই চাব বিচাৰো তাৰ যোনটো নৈৰ পাৰৰ আবেলিৰ সময়খিনি তাৰ তাৰ যিটো আহ পাৰম্পৰিক তাৰ লোক সম লোক সকলো তাৰ খোৱা লোৱা তাৰ থকা তাৰ তাৰ হয় এখন ভাওনা মাজুলীৰ এখন মাজুলীৰ এখন ঠাইত আহ ভাওনা মুখা ভাওনা সেই মুখা ভাওনা য'ত হয় তাত মানে মোৰ যাব মন আছে চ' আপুনি মোক পাৰিব নে নিব
অ' নিশ্চয় নিশ্চয় পাৰিম এইবিলাক কৰাই দিম বাৰু মাজুলীত এখন বহুত বৃহৎ নদী দ্বীপ আছে।
সেই নৈখনৰ কথাই মই সুধিছো যে সেই আবেলিৰ যোনটো ফেৰীৰে হোৱা উম পাৰ হোৱা সময়খিনি সেইখিনি মোক চাব আছে।
উম। নিশ্চয় মই এইটো আপোনাক ভ্ৰমন কৰাই দিম।
আৰু শিৱসাগৰত যেনেকৈ ৰংঘৰ কাৰেংঘৰ, শিৱদৌল
শিৱদৌল
এইবোৰ যে আছে এইবোৰ আপুনি গৈ পাইছেনে
অহ মই যাই পোৱা নাই এতিয়ালৈ
আচ্ছা।
যাব বিচাৰো ময়ো তাৰে বিষয় অলপ কিছুমান
আচ্ছা আচ্ছা আপুনি গৈ পোৱা নাই বাত মই যেতিয়া অসমলৈ যাম এতিয়া মোক মোক এইবোৰ ঠাই টুৰিষ্ট পিক কৰিব পাৰিবনে আপুনি
নিশ্চয় পাৰিম আপুনি আহি যাব আপোনাক মই কৰাই দিম যিখিনি সহায় কৰিব পাৰো কৰাই দিম।
হয়, হয় উম আৰু আপুনি ধৰক আহ বেলেগ যিকোনো ঠাই ধৰক অ' গুৱাহাটীতে গুৱাহাটীত ভাল
হয়।
গুৱাহাটীত কেনেকুৱা ভাল ঠাই আছে ভাল হেৰি
গুৱাহাটীত
হয়, হয়।
গুৱাহাটীটো সৌন্দৰ্যটো ধুনীয়া তাৰ, আমাৰ গুৱাহাটী আমাৰ ইয়াৰ পৰা গুৱাহাটী বহু নহয় তাৰে হ'ল তাৰে হ'ল মেট্ৰ' পৰে চিটি হয়।
উম।
তাৰে সৌন্দৰ্যটো ধুনীয়া তোমাৰ।
আচ্ছা।
যদি আহিব বিচৰা তোমাক
গুৱাহাটীৰ এতিয়া নতুন নতুন ব্ৰীজ কেইখনমান হৈছে ব্ৰীজ কেইখনৰ নাম ক'ব পাৰিবনে এখন যে অ' যোনখন লাচিত সেতু হৈ পেলাই যে পাৰ হৈছে,
হয়, হয়, লাচিত সেতু পাৰ হৈ সেইখনৰ নাম হ'ল কুমাৰ ভাস্কৰ বৰ্মন।
আচ্ছা, কি কলে আৰু এবাৰ কবচোন?
কুমাৰ ভাস্কৰ বৰ্মন।
আচ্ছা, আচ্ছা।
আপুনি এনেকে আপুনি যে ফেঞ্চিৰ পৰা গৈ ডাইৰেক্ট আপুনি, হেৰি হৈ তোমাৰ চাৰআলি হৈ ওলাই কিনে আহিব পাৰিব।
আচ্ছা। আৰু আমাৰ নতুনকে বনা কে অসম মানে আমাৰ গুৱাহাটী খনত পাৰ্ক কিবা তেনেকুৱা?
পাৰ্কোবোৰতো আছে আমাৰ এখন আছে আপোনাৰ, মই নামবোৰ ইমান সঠিক মনত নাই। কিন্তু পাৰ্কো আমাৰ তাতে বহুত আছে।
আচ্ছা, আচ্ছা। আৰু কিবা আছে নে আৰু ৰে ৰেষ্টুৰেণ্ট? যেনেকৈ মানে আমাৰ অসমীয়া হা মানে একদম লো কেল, যোনটো মানে থালিটো যোনটো অসমীয়াৰ সাজ মানে, একদম লোকেল খানা পোৱা যায়, তেনেকুৱা ভাল ৰেষ্টুৰেণ্ট জানে নে?
নিশ্চয় আছে, অসমীয়া সাজৰ আমাৰ ইয়াতে আছে এখন বানবাটি।
আচ্ছা, আৰু তেনেকুৱা? চ্' তাত মানে কেনেকুৱা আইটেম হয়, ক মানে যোনখন থালি খন থাকে, তাত কি কি থাকে? কি কি থাকে?
তাত আমাৰ যোনটো আমাৰ অসমীয়া খাদ্য বিলাকত যত, আছে ন, সেইবিলাক অসমীয়া খাদ্য আমাৰ, গ্ৰহণ কৰা হয়। ধৰক তোমাৰ আলু পিটিকা, আৰু শাক ভাজি, মাছৰ জোল, এনেকুৱা নানা ধৰণৰ বিভিন্ন ধৰণৰ মানে, আমাৰ দিয়া হয়। লোকেল চিকেন
গাহৰি, গাহৰিৰে বাৰু কি কি আইটেম বনোৱা হয়? গাহৰি মানে কেনেকুৱা ধৰণৰ পোৱা যায়? চুঙা গাহৰি,
চুঙা গাহৰি পাব আপুনি, হয়।
আৰু,
এনেকুৱা মানে এনেকুৱা বহুত বিভিন্ন ধৰণৰ খাদ্য। প্ৰভাইট, আমাক দিয়া হল।
গাহৰিও পোৱা যায়?
পোৱা যায়, পোৱা যায়। আপুনি যদি কয় এনেকুৱা লাগে, আপোনাক সেইটো দিয়া হৈ যাব।
থলুৱা আইটেম পোৱা মানে ভাল মানে অসমত মোক এ এনেকুৱা ভাল এখন ৰেষ্ট ৰেণ্ট আপুনি মোক প্লিজ মানে মোক, লৈ যাবচোন।
উম।
আচ্ছা।
ভাল, অ মানে ইয়াতেতো অসমতো এতিয়াও দু আহ, ধৰক দুখন এয়াৰপৰ্ট হৈছে ন, টাৰ্মিনেল ওৱান, টাৰ্মিনেল টু। চ্' টাৰ্মিনেল টুখন মানে তো বহুত, এতিয়াতো ইন্টাৰনেচনেল কৰি দিছে ন?
ইণ্টাৰনেচনেল কৰি দিছে। বেংগলৰ নিচিনা ডিজাইন বনাইছে। তোমাৰ বে টাৰ্মিনেল, তোৰ খন কিহেৰে বনাইছে গ'ম পাই নাই?
কিহেৰে? নাজানো নহয়।
বেম্বছুত, বেম্ব বেম্ব বুলি কয়, এইটো হয় বাহঁ বুলি কয়। বাহঁ বুলি কয়।
অ', আচ্ছা, আচ্ছা।
আমাৰ বাহঁ বুলি কয়, বাঁহেৰে মানে সজোৱা হৈছে।
অঁ, নহয়, মইতো শুনিছো যে হেৰি আমাৰ মানে অসমৰ জ টো মানে টাৰ্মিনেলটো, ম'ষ্ট অফ অ' ৱৰ্ল্ডৰ নাম্বাৰ ওৱান কৰি দিছে ন টাৰ্মিনেল টো?
হয়, কৰিছে।
ৱৰ্ল্ড টাৰ্মিনেল নাম্বাৰ ওৱান টাৰ্মিনেল হয়। লাৰ্জেষ্ট টাৰ্মিনেল ওৱান তাৰমানে টাৰ্মিনেল ওৱান বৰ্তমান টাৰ্মিনেল ওৱানৰ পৰা টাৰ্মিনেল
হ', হ', হ', ইয়েচ, চব ত মানে গোটেইখিনি কৰি আছে। এইবাৰ, এইবাৰ যিখিনি আমাৰ বস্তুতটো সৌন্দৰ্য কৰিছে নহয় সেইখিনি মানে চাব লগগীয়া কৰিছে।
আচ্ছা, বাহিৰৰ পৰা মানুহ আহিলে মানে আচ্ছা। ৰাস্তা ঘাট বাৰু কেনেকুৱা তাত অসমত?